হেল্ল'
কোৱা
অহ কি কৰি আছা
মই চব্জি বনাই আছো তুমি
কি মই এনেই বহি আছো কি চব্জি বনাইছা তুমি
পিটিকা বনাইছো আৰু এতিয়া কেৰেলাৰ ভাজি বনাই আছো
তুমি ৰান্ধি ভাল পোৱা নেকি চব্জি ৰান্ধি
অ চব্জি ৰান্ধি মানে খানা চানা বনাই অলপ ভাল লাগে মানে কিবা নতুন নতুন বস্তু বনাই ভাল লাগে তুমি ভাল পোৱাানে নাই এনেকা ৰান্ধি বাঢ়ি ৰান্ধা বাঢ়ি কৰা
ভাল পাওঁ মই ৰন্ধা বঢ়া ভাল পাওঁ কিন্তু মই বেছি সময় নাপাওঁ বনাব কাৰণে তুমি কি কি বনালা তুমি মানে আগৰ পৰাই বনাই
মানে মাৰ পৰা শিকি আছো মাক হেল্প কৰি শ কিছু এতিয়া বহুত বস্তু আহ অ এনে আৰু তুমি তুমি এনে কোৱা
তুমি কি চব্জি বনাই ভাল পোৱা বেছি।
মই আমাৰ মানে আমি বেছি মানে আলু খাওঁ।
অ
বেছিকে বঢ়াই আৰু
অ সেইটো ভাল অ আৰু আলুটো ইজি হৈ যায় ন ফত কৰিব ত মিহলো হৈ যায় যেনেকে আমি ভাজিৰ লগতো মিলাই দিব পাৰো। অ ভাল লাগে আলুটোো মেইন হয় আৰু
কিবা বনাইছা নে নাইনে। পাৰা নে নাই চব্জি তব্জি বনাব
বনাব পাৰো মই বনাও বহুত চব্জি বনাও চিকেন ম চব মানে চব্জিও ভাজি দালি সেইবোৰো বনাও কেতিয়াবা আৰু কেতিয়াবা এনে যদি মানুহ চানুহ আলহী আহিলে অলপ মিট মাচিও বনাই দিওঁ মানে মাছ মাংস সেইবোৰ বনাই দিওঁ আৰু তুমি বনাইছা না
হা
হা তুমি বনোৱা ন চিকেন বিৰিয়ানব
অ
অ খোৱা বস্তুত মোক ভাল লাগে শাক পাচলি ভাল লাগে তোমাৰ
শাক -পাচলি মইতো মানে এনে বাহিৰৰ খানা বেছি খাই ভাল পাওঁ যেনেকে চাওমিন, হল ম'ম', হল এইবিলাক অলপ বেছি ভাল লাগে এনে ঘৰত আৰু মানে কি চাদা খানা যেনেকে হল ভাত পি কা আলুৰ ভাজি দালি এনেকুৱা অলপ ভাল লাগে আৰু
অ সেইবোৰ ভাল লাগে আ তমি বাহিৰ আছ হা ঘাই চাওমিন, মম',
অ অ এইটো বেছি। বেছি ভাল পাওঁ তুমি এনে জানা নে নাই এইবিলাক বনাব। চাওমিন ম'মো এইবিলাক।
আহ মই বনাও মই বনাও মই বনাইছোঁ ঘৰত বনাই বনাই খাই থাকোঁ। বাহিৰতটো মোক ভাল নালাগে বেছি মানে আনহাইজেনিক নিচিনা লাগে সেইকাৰণে মই নাখাওঁ বেছি বাহিৰা বস্তু আৰু নিজৰ ঘৰত। বনাই খাওঁ কোনটো কেতিয়াবা কি হৈ যায় চুষ্টিও লাগে এ তেতিয়া কিনি খোৱা যায় বাহিৰৰ পৰা।
অ এনে ঘৰত কোনে খানা। মানে সদায় মায়ে বনাই আছে না তুমিও কেতিয়া কেতিয়াবা হেল্প কৰি দিয়া।
মই হেল্পটো কৰি দিওঁ মই নবনাও বেছি কোনটো মায়ে বনাই বেছি তুমি বনোৱা নেকি বেছি?
অ মই কেতিয়াবা বনাই যেতিয়া মানে একোৰ কাম নাথাকে এনেকে মোৰ ছু্টি থাকে এনে- হলিডেত থাকোঁ তেনেকাে এনে মইে বনাই দিওঁ যেনেকি নতু- নতুন নতুন বস্ত ইউ- ইউটিউব চিউটিউবৰ পৰা চাই ৰেচিপি ভাল লাগে ন তেতিয়া বনা অ তেতিয়া। ত নিজে মন যায় যেনে কেতিয়াবা- চাওঁ যে হালোৱা চালুৱা কেনেকে বনাই মানে মিঠাই কেনেকে। বনাই এ তাৰপিছ অ- ব্ৰেড পকোৰা এইবিলাক চাই মানে ইমান ভাল লাগে নহয়। সেইটো কাৰণে মাক মইয়ে বনাই আৰু। গধূলিৰ স্নেকসত খাই দিওঁ খাওঁ আমি আৰু।
হয় মই বনাও মই যেনেকা কেতিয়াবা ৰেচিপি চাওঁ এইটো- আজিকালি বহুত ধুনীয়া ধুনীয়াৰে। অসমীয়া হয় নাগা মানুহ কেনেকা খাই সেইটো ৰেচিপি টো- ইউটোবৰ পৰাও জনা যায়। তেনেক চিকেন বইলিং কেনেকে বনাই সেই। পুৰুষ। চাই কিনে ভাল লাগে আৰু বনাই চাম এইবাৰ আহ চাইছিলোঁ আগতে এতিয়া নবনাও বেছি দে মানে। টাইম সময় পালেহে বনোৱা যায় যেনে তুমি কৈছা ছু্টি পালে। তে
আজি মান আজিকালি মানে কি আহ কৈছোঁ যে। আ আজিকালি ইমান বস্তু মানে কিবা ৱেষ্ট কৰিব নিজে ব্ৰেডৰ পথা কি ইমান ভাল গোলাপ জামুন বনাব শিকায় ন। আৰু যে আমাৰ অ' আৰু আৰু যে ৰুটি চ কি বাচি যায়, আমাৰ এইটো যে ৱেষ্ট, ৱেষ্ট নকৰি যে তাৰ পৰা কেনেকে খানা, মানে কিবা এটা নতুন বনাব পাৰে।
অ, অ বাঁহী ৰুটিৰ পৰা ন? বাঁহী ৰুটিৰ পৰা ৰাতি যেনেকে বাচা ৰুটি খিনি, ৰাতিপুৱা কি কৰিব পাৰে। সেইবোৰো আৰু ভাত আজি এই ভাতে দিও বনাই কিবা কিবি, ফ্ৰাই কৰি পিনে, ভাততো ঠাণ্ডা ভাততো কিবা, ঠাণ্ডা দিনত তুমি বনাই কেনে কিবা বনাব পাৰা যেনে উল্টা পোল্টা বস্তু বোৰ দেখাই দিয়ে। ‌
অ' কিন্তু, অ'! এনেকে তুমি আজিলৈকে কিবা ট্ৰাই কৰি চাইছা ছা নেকি মানে কি, কি ৱেষ্ট নহওক, এইটোদি কেনেকে কিবা এটা বস্তু বনাব পাৰি
এনে এনেকা মই বনোৱা নাই, কোনটো বনাব মন আছে, কোনটো চাও কি হয়, তুমি? বনাইছ
মই অ'! অ'! মই গোলাপ জামুন বনাইছিলোঁ। মানে এইটো দি খাইছে, কি কয় ৰুটি আছিল, ন ৰাতি ৰুটি বাচি গৈছিল, ত ৰাতিপুৱা কি কৰো ন, পেলোৱাত বেয়া লাগে। আৰু আমি মানে কি, বা বাহিৰত খাই আহিছিলোঁ, ত' ৰুটি বহুত বাচি গৈছিল। বাচাৰ কাৰণে কি কৰিলোঁ ৰাতিপুৱা উঠি ভাল এটা ৰেচিপি চালোঁ আৰু কি বনাব পাৰি এনেকে, ত' তাতে গোলাপ জামুন ইমান ধুনীয়াকে বনাব শিকাইছে ন, পুৰা মিক্সিত ভাল অ'! অ'! বনাইছোঁ, মিক্সিত ভালকে গ্ৰাইণ্ড কৰি দিছোঁ। ৰুটি মানে বহুত ভালকে মানে, বনাইছোঁ আৰু তাকেনে আৰু‌‌ শুক তো বহুত টেষ্টি লাগিছে। কোনো ন ক'বই যে ৰুটি দি বনোৱা হয় বুলি।
অ! সেইটো, এইটোয়েতো, মান মানে তুমি যোনটো বস্তু নাভাব, সেইটো বস্তু টো বনোৱা দেখাই দিয়ে, ইউটিউবত। তুমি ইউটিউবত যাবা ৰেচিপি টাইপ বহুতটা ভেৰাইটি অফ ৰেচিপি, আমাৰ ৰোজা আহে নহয়, ৰোজাতটো আমাৰ কিমান খিনি বস্তু বনোৱাই দেখ খাই দিয়ে।
অ ইমান ভেৰাইটিজ বনাই তাতে ন অ মানে তোমাৰ ৰোজা কৰা কি কি খানা বনোৱা
আমাৰ থাকে এইটো থাকে খিজুৰ থাকে আৰু ফল মূলটো থাকে আৰ তুমি মানে ফ্ৰাই বস্তু যেনে পকৰা সেইবোৰ থাকে পকৰা ব্ৰেড পকৰা আৰু পিঠা কেতিয়াবা ৰুটি অ পৰঠা সেই এইবোৰ থাকেই আৰু পোলাও বিৰিয়ানিও কেতিয়াবা বনোৱা যায় আইটম বহুত থাকে মানে তুমি ৰজা সি মানে খলা টাইমত বহুতিনি বস্তু খাব পাৰো বেলেগ ষ্টেটৰ মই খাই পাইছো কি খাই পাইছো উম ঝালমুৰিটো মানে যেনে আমাৰ ইয়াতে ঝালমৰিটো বেলেগ কোন
অহ অ অ তাতে যে তাতে আলুমড়ি বুলি কৈছে চাগে হয় ন বহুত টেষ্টিকে বনায় টেঙা এইটো এ কি কয় তেতেলিৰ পানী চানী ইমান টেষ্টিকে বনাই
অ আৰু না সিহঁতে মানে বনোৱা ট্ৰিকটো শিকি গৈছে যেনেতেনে ৰাখি অ খাইছো মই তুমি খ তুমি খাইছিলা নে
বাতি চকাতো আমাৰ ঘৰতো বনাই বহুত ভাল ভাল লাগে খাই ভাল লাগে
আৰু তুমি তুমি মানে লিট্টি চকাও বন পাৰা নেকি
অ অ পাৰো মানে কি চবে ইমান লেটিজকা লেটি জকা কৰি থাকে কেইদিন আমি এনে ঘৰত চালো আৰু কেনেকে বনোৱা যায় বহুত ভাল লাগিছে খাই পেনে বনাই পেনে খাইছো নিজে বহুত ভাল লাগিছে অ আৰু আজিকালিত ইমান জোগা জোগাও লিটি জেগা লিটি জেগা ভাল অ জানো অ অ অ জানো মানে কি অ পাৰিম এই মানে কি কি কৰে ন এইটো আ আটা মাৰি যেনেকে আমি ৰুটি বনাই নক ইটা মাৰিব লাগে তাৰপিছত চাটটো চাটত কি কৰে জলকীয়া আৰু অলপ ম পচলা তচলা দি পিয়াঁজ চিয়াঁজ দি ভালকে এইটো কৰে মিক্স কৰি পিনে পিছ ৰেট টো কি কৰে এ ৰুটিৰ ভিতৰত সৰু সৰু অ যেনেকাে আমি ৰুটি বনাও ন এনে গোল গোল কৰি তাৰ ভিতৰত চাটু তাতটো দিয়ে দি পিনে আলু পিটিকা বেঙেনা চেঙ বেঙেনা জলকা চলকা দি এইটো কি কয় চখা হেল্ল আহ
অ কোৱা কোৱা চখা
অ চখাত মানে কি চব চখাত আলু দিলো আমি যেনেকে বেঙেনা চেঙেনা দি পিয়াজ জলকীয়া দি পিনে মিক্স কৰি ভালকে বহুত টেষ্ট ঠিক হোৱাদ লাগে বহুত ভাল লাগে।
হ আমি এনেকে বনা আমাৰ যেনেকে আমাৰ চেৱাইটোো তুমি চেৱাই শুনিছা ন?
অঁ শুনিছো
সেইব খাই পাইছে ন
অঁ খাইছো বহুত ভাল লাগে।
অঁ চেৱাইতটো মানে এনেে তুমি চেৱাইও বনাও বেলেগ বেলেগ ধৰণৰ আছে আমিতো চিম্পল বনাওঁ বহুত টেষ্টি হয় যেনে তুমি গাখীৰ খাই, গৰম কৰা গাখীৰত তুমিব কিচমিচ বাদাম, চেনি চব মিলাই দিলা তাৰ পিছত চেৱাই খিনি যোনটো ৰেডিমেদ পায় আমি ক কিবা ভাজ আছে বুলিও কয় তাতে মানে ফেঞ্চি বজাৰত গ'লে তুমি পাই যাবা সিটো দি দিবা আৰু তাতে গাখীৰটো ঢালি দিবা দুই মিনিটতে হৈ যায় আৰু ইমান টেষ্টি হয় এনেকে মানে
ভাল হৈছে আৰু এনে যদি আমি যোনটো আন ন পেকেট থাককা সেইটোতটো আমি যেনেকে পায়স বনাই ন
হা সেনেক সেনেকাে বনাই গল পেকেটৰ থাকে সেইটো খোলাটো যি
অঁ অঁ ফ্ৰাই কৰাটো আনিছিলো নহয় একবাৰ অ অ এইটোো মানোৰ মে দি মানে কি চব বনোৱা থাকে খালিৰ গাখীৰ টো গৰম কৰি আৰু মানে কি নাটচ থৈ দিব লাগে, মানে কি? কিবাবাদাম চাদাম থৰি দিব লাগে এইটো ৰেডি হৈ লাগে।
অঁ নাই আমিতো কিবা কৈ ৰ সপা চেৱাই বুলি কৈছে সপা চেৱাইতো। আনো আমি সেইটোত মানে ফুলা থাকে। খোল এ থাকে আমি বাদামটো মানে গাখীৰতে পকাই লওঁ তাৰপিছত পকাই কে তাৰ পিছত ঢালি দিও এটা এটা বাতিত মানে এনে যেতিয়া খাবা তেতিয়া তেতি দিব তেয়া বেছি টেষ্টি হয় নম হলে ভাল নালাগে মানে এনেকে টাইপৰ আৰু যেতিয়া আমি বনাই কেনে খাওঁ পায়সৰ নিচিনা হৈ যায় বনালে মই সেইটো গলা তৌ ভাল নালাগে বিশেষ আৰু তুমি কি কি খা
হা?
আৰুু তুমি কিবা বেলেগ ষ্টাইটত ট্ৰাই কৰিছিলা বেলেগ
বেলেগ ষ্টেটৰ এ এনেই মানে তাতে দাৰ জুমু আৰু কি কয় তাৰে মেগী বহুত ফেমাচ ন ত তাতে যাইটো খালো ভাল লাগিছিল।
অঁ তুমি দাৰ্জিলিঙো গৈ পাইছা ভালে দিয়া। অঁ এই আৰু কিছুমান য বিৰিয়ানী যি বিৰিয়ানী আমাৰ আমাৰ গুৱাহাটীৰ বিৰিয়ানী গিলাক বোৰ ভাল লাগে ন।
অঁ মানে কি মোৰ আগৰতো অঁ মানে যেনেকে দিল্লীত গৈছিলো ন দেল্লীত যাই তাৰে এইটো বিৰিয়ানী খালো বহুত টেষ্টি ৰেপ
তাৰে বহুত টেষ্টি নহঁ, যো়নটো় লোকেল ফুট কিন্তু সেইটো জাগা হয় না সেইটো জেগাত খাই কেনে ভাল লাগে বেছি। আমি ইয়াতে যেনেকে ইমানো টেষ্টি যিকি নহ'ক তাতে বেছি টেষ্টি হ'ব মানে
উম এনে এইটো খাই মানে কি কিহৰ বিৰিয়ানী খাইছা দেল্লী বিৰিয়ানী খাইছা নে কলকাতা বিৰিয়ানী খাইছা
মই হায়দৰাবাদিয়ে খাইছো হাইদৰাবাদী কজ আৰু তুমি জানা মেঘালৰ মেঘালয়ৰ মেঘালয় ফেমাছ ফুডটো জানা তুমি যাদৌ যি কয় যাদৌ শুনিছা
নাই নাই মানে গৈছো কিন্তু খোৱা নাই মানে এইটো বস্তুটো
এইটো খাবা তুমি মানে এইটো এইটো নন ভেজ থাকে ন কিহৰ মাংস মিলা থাকে এইটো গম আৰে এটো খাব তুমি মানে এটো ননবেজ থাকে নহঁ কিহৰ মাংস মিলা থাকে সেটো গম পোৱা নাযায় খোৱা নহয় কোনো ঘৰতো বনাই খাব পৰা যায় ইমান ইজি চিম্পল ৰেচিপি দি কিনে তুমি চিকেনৰ বনাই খাব পাৰা যাদু বুলি কয় সিহঁতৰ ট্রেডিশনেল ফুট হয়
ছাককে নেকি বনাই জানা নেকি?
অহঁ, ইটো মানে তুমি চাউল এইটো যেনে চিকেনক পুৰা পগাই ল'বা লাগিব তাৰে পানী দি কিনে তাতে ভাতটো বনাই দিব চিকেনটো উলাই দিলা আৰু তাঁতে ভাতটো দি দি চাউলটো দি দিব মানে চাউলটো দিয়াৰ পিছত তাঁতে তিলো মিলাই সিহঁতে তিয়া তিল আদা ৰহুনু চব দি কেনে তাৰপিছত সেইটো পাকাই কে পোলাও নিচিনা আমাৰ যেনে পোলাও বনাই সেনেক তাৰপিছত আৰু সেইটো সেইটো হাত এইটো মাংসটো যে যোনটো বইলিং কৰিছা সেইটোক তোমাক পিয়াজ ৰহুনে দি চাটনিও বনাব ধুনীয়া কৰি নে কেঁচা পিয়াজে দি বনাই টেষ্টি হয় বহুত টেষ্টি হয়।
এবাৰ ট্ৰাই কৰিম দিয়া
অহঁ দিয়া হ'ব দিয়া থও দিয়া।
ঠিক আছে দিয়া ভাল লাগিল কথা পাতি অহঁ অহঁ থেংক ইউ।